হেল্ল' নমস্কাৰ শুনা পাইছে নে? হয় হয় শুনা পাইছো, আপোনাৰ খবৰ ভালনে?
হেল্ল।
হেল্ল। হেল্ল' শুনা পাইছে নে?
শুনিছা নে তুমি? তুমি শুনিছা?
হয় হয় মই শুনিছো, আপুনি শুনা পাইছে?
হয় শুনি পাইছো, কি কৰি আছা তুমি?
মই এইয়া এই অলপ এনেই বাহিৰতে ওলাই আহিছিলো। নেটৱৰ্কৰ মানে অলপ প্ৰব্লেম হৈ আছে শুনা পাই আছে ন আপুনি হয়।
টো যে অলপ বেয়া হৈ আছে ন এই বৰষুণ আহে এই যেন বতৰটো ডাৱৰীয়া। টাইপ অলপ হৈ আছে নে সেইকাৰণে নেটৱৰ্ক।
সেইকাৰণে নেটৱৰ্কটো প্ৰব্লেম দিয়ে হয় হয় সেইটো কাৰণে। ত' বাইদেউ আজি আপোনাৰ লগত অলপ খেল ধেমালিৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ মই।
হয় হয় এটা সুন্দৰ এটা তুমি ভাবিছা আচলতে খেল ধেমালি। কি জানা মোৰ মই ভাবো দিয়া খেল ধেমালি আমি কৰিব লাগে কিন্তু। আমাৰ নিজৰ স্বাস্থ্যটো আচলতে ভালে থাকে হয় নে আমি অলপ খেল ধেমালি কৰিবও লাগে।
হয় হয় হয়। মই খেল ধেমালিৰ ওপৰত ক'ব গলে ধৰক আজিকালি আ। খেল ধেমালি বহুত ফালে মানে কি ভাগ ভাগ হৈ গ'ল আজিকালি। যেনেকে ধৰক খেল ধেমালি বুলি ক'লে আজিকালি সৰু ল'ৰা ছোৱালী যদি কওঁ তুমি কিবা। খেলা নে কি খেলি ভাল পোৱা হয়তো তেওঁ মানে কি এই বাচ্ছাতোৱে মানে কি? মোবাইলত খেলি লুডু খেলি ভাল পায় হয়তো কিবা গেমছ খেলি ভাল পায় সেইবিলাকৰ নামহে কব। আজিকালি ল'ৰা ছোৱালীয়ে বা আমাৰ আমাৰ নিচিনা ল'ৰা ছোৱালী। এতিয়া যদি সোধে আমিও হয়টো কম আমি ফুটবল ভাল পাও ক্ৰিকেট ভাল পাও বা এই কাগজ। কাগজেৰে প্লাষ্টিকে। পলিথিনৰ বেগেৰে মেৰিয়াই মেৰিয়াই বল বনাই পিতটো খেলিছিলোঁ আমি। সৰুতে ত সেইটো এইটো কম আমি যে আমি পিত্ত খেলি ভাল পাওঁ। তাৰ পাছত এই চেন্দেল কাটি। মানে গোল বনাই কেনে সেইটো আমি লাঠিৰে মাৰি মাৰি খেলিছিলোঁ।
হয় হয়।
অ। তাৰ ফলত কি হৈছে আমাৰ শৰীৰটো মানে কি সদায় সুস্থ আৰু ভাল হৈ থাকিছে লগতে আমাৰ ব্যায়াম হৈ গৈছে। আৰু এতিয়া মানে কি সৰু ল'ৰা। আছিল বুলি কথা নাই অ অলপ। টকা পইচা থকা মানুহৰ ঘৰৰ ল'ৰা ছোৱালী মানে কি বাহিৰত নেখেলে গোটেই দিনটো মোৰ। ৰবিবাৰ হলে মানে কি ঘৰৰ ভিতৰতে সোমাই থাকিব। আৰু এই ভিডিঅ' গেমছ বিলাক খেলি থাকিব যাৰ ফলত কি হয়। হয়তো স্বাস্থ্যটো। বেয়া হয় আৰু গাটো মানে কি বেছিকৈ ফুলিব ধৰে খেল ধেমালি নাই ফিট। ফিটনেচটো নাথাকে।
হয় হয় তুমি তুমি একদম ঠিক কথা কৈছা হয় হয় তুমি একদম ঠিক। কথা কৈছা। আজিকালি চাবা ছোন আগতে কেনেকুৱা আছিল। স্কুলৰ পৰা আমি আহিলো বেগটো থলো ভাত দুটামান খাই আমাৰ খেলা আৰম্ভ আৰু হয়নে? গধূলি নোহোৱালৈকে আমি সকলোৱে খেলাতে ব্যস্ত হৈ থাকো। কিন্তু আজিকালি ল'ৰা ছোৱালী কি জানা স্কুলৰ পৰা আহিলে ভৰি হাত ধুই কিবা খাই। তেওঁলোকে ধৰি লও মোবাইলটো চাব। কিন্তু তথাপিও খেল ধেমালি কৰিব ওলাই নাযায় আৰু কি হয় হয়।
খোৱা লোৱাৰ লগত মানে খা খাব যদিও লগতে কিবা এটা গেম। তোমাৰ কিবা এটা ভিডিঅ' চাই থাকিব।
হয় আৰু আৰু। কি জানা এই যে ধৰি লোৱা আজি আজিকালি অভিভাৱকও। ত যাব নিদিয়ে লগ বন্ধু লগ হ'ব নিদিয়ে তুমি চাবা চ। লগ বন্ধু লগ হ'লে বেয়া হ'ব হয়নে সংগই বেয়া কৰিব তেনেকা। ধৰে না, কিন্তু কিন্তু চাবা আমি জানোৱে হয় নে নহয়? আমাৰ অসমৰে এই হিমা দাস হিমা দাস হওক বা লাভলীনা বৰা গোঁহাই তেওঁলোকে কিন্তু বাহিৰত, হয় হয়। তেওঁলোকে কি কৰিছে আমাৰ অসমৰ পৰা গৈ বাহিৰত হেনে কিমান খেলৰ নামতে নাম কৰি আনিছে। আমাৰ অসমলৈ সন্মান কঢ়িয়াই আনিছে হয়নে?
কেৱল অসমে নহয় কেৱল অসমে নহয় গোটেই ভাৰতকে, মানে কি? মানুহৰ আগত চিনাকি কৰাই দিছে যে আমি ভাৰতৰ হয়। ভাৰত তইও অসমৰ পা খাইছ।
হয়। সেইটো এটা আমাৰ আমাৰ অসমৰে এটা গৌৰৱ। কাৰণ অসমৰটা সিহঁত হয় নে নহয়? তেনেকুৱা ধৰ লাভলিনা হওঁক বা হিমা দাসত আৰু বহুতো আছে। তুমি চাবাচোন বেডমিণ্টনৰ হওঁক বা এই যেনেকৈ হিমা দাসে দৌৰাৰ ক্ষেত্ৰত হওঁক তেনেকৈ বহুত ধৰণৰ আছে হয়নে আচলতে? কিন্তু কি হয় সেইবিলাক আচলতে দেখুৱাব দেখি চাই তুমি ইমান আগুৱাই গৈছে, সোণৰ পদক পাইছে বা ৰূপৰ পদক পাইছে হয়নে? আচলতে সেইকাৰণে মই ভাবো আমিও আচলতে ল'ৰা ছোৱালীক ওলাই যাব দিব লাগে, অলপ খেল ধেমালি
সেই হয়।
খেল ধেমালি অলপমান কৰিব দিব লাগে। নে কি কোৱা তুমি?
হয়, হয়, হয় দিয়া আপুনি ভাল কথা কৈছে। আৰু আজিকালি ল'ৰা ছোৱালীয়ে মানে কি মাক বাপেকে ভাবে হয়তো খেলিব গ'লে দুখ পাব, আঁঠুত দুখ পাব সেনেকে, ন সেইখিনি যদি অলপ চলপ দুখ নাপায় ল'ৰা ছোৱালী মজবুতো নহয়। মোৰ মতে কিন্তু, মোৰ ফালৰপা কৈছো এতিয়া, কাৰণ আমি যেতিয়া খেলিব গৈছিলো, আমিও তেতিয়া সৰু আছিলো আমাৰো হাত ভৰি ইমান এটা মজবুত নাছিলে। আমি খেলিছো উঠিছো দুখ পাইছো, যাৰ কাৰণে আমি কৰোঁ কি এইবিলাক কব পাৰি বা আমি মজবুত হৈছো, আমাৰ হাত ভৰি এতিয়া মানে কি সকলো বিলাকতে মানে কামত মানে কি লগাব পাৰো।
হয়, হয় তুমি একদম ঠিক কথা কৈছা। আৰু চাবা আগতে আমি ধৰি লোৱা বল খেলিছিলো হয়নে? এই ধৰি লওঁক বোকাতে পৰিলো হয়নে একো অসুবিধা নাই। এই বোকাত পৰিছে ধুই দিলে গ'ল। কিন্তু আজিকালি ল'ৰা ছোৱালী চাবচোন ভৰিত যদি অলপমান বোকা লাগে নহয়, তেওঁলোকে যেন কিবা ইমান খং কৰে। যে বোকা লাগিছে, তেনেকুৱা হৈছে হয়নে? কিন্ত তাৰমানে এনেকুৱা হৈছে যে আধুনিক হৈ গৈছে, তেওঁলোকে তাৰ মানে মাটি লাগিলেও যেন কেনেকুৱা কৰিব
হয়। তাৰপাছত আহ খেল-ধেমালি আৰু কিছু মান কথা যেনেকে ধৰক বৰ্তমান বিশ্বজুৰি নাই নিজৰ নাম কৰিব পাৰে, যেনেকে ফুটবলে হওঁক বা ক্ৰিকেটত হওঁক এতিয়া ফিফা ৱৰ্ল্ড কাপ চলি আছে, আকৌ কেইদিন
হয়, হয়, হয় আমাৰ আমাৰ ইয়াতো আমাৰ ইয়াতো চাবা এটা হেৰি হৈছে, যে ফুটবল ষ্টেডিয়াম এটা খুলিছে। ইয়াত আমাৰ হাজোতে, যে তাতো কিন্তু এতিয়া কি কৰিছে, তাতে ফুটবলৰ প্ৰশিক্ষণ দিয়ে আৰু ক্ৰিকেটৰো প্ৰশিক্ষ ক্ষন চলি আছে কিন্তু তাত। কেনেকুৱাকৈ আচলতে আমাৰ ওচৰ চুবুৰীয়াৰ ল'ৰা-ছোৱালী বিলাকৰ সুবিধা হৈছে হয়নে?
হয়, হয় এইটো এটা ভাল ব্যৱস্থা কৰিছে, খেল ধেমালিটো কৰিলে ভাল। কেৱল যে আমি পঢ়া-শুনা কৰিয়ে যে নিজকে আগবঢ়াব লাগিব, সেইটো নহয়। আমি খেল-ধেমালিতো খেল-ধেমালিৰ ক্ষেত্ৰতো আমি আগুৱাই যাব লাগিব।
হয় শিক্ষাৰ ক্ষেত্ৰতে নহয়, আচলতে আমি শিক্ষা বুলি ক'লে বহুত ধৰণৰ শিক্ষা কিতাপৰ শিক্ষাটোৱে শিক্ষ
হয় হয় কিতাপৰ শিক্ষা বুলি নহয় খেল-ধেমালি শিক্ষা আছে, তাৰ পিছত ঘৰুৱা শিক্ষাও আছে দিয়ক।
হয় কোনবাই কোনোবাই ৰান্ধিব জানে, কোনোবাই ৰান্ধিব জানে। হয় কোনোবাই হাল বোৱাব জানে, সেইটোও এটা শিক্ষা হয়নে নহয় কোৱা
হয় হয় কিছুমানে হয় কওক, আৰু কিছুমানে ধৰক আহ অ কি আছিলেম সাঁতুৰিব জানে,
হয়
সেইটোও এটা শৰীৰৰ কাৰণে ভাল সেইটো এটা খেল
হয় হয় তুমি ঠিক কথাই কৈছা আৰু আজিকালি চাবাচোন প্ৰত্যেকটো খেলৰে প্ৰশিক্ষণ দিয়ে। সাঁতোৰা খেলৰো প্ৰশিক্ষণ দিয়ে কিন্তু হয়নে তেনেকুৱা সেইটো এটা সুবিধা হৈছে এই ধৰি লহ এতিয়া গৰম বন্ধ চলি আছে এমাহৰ কাৰণে সাঙুৰি ল'ৰাটোক সাঁতোৰাত হলেও প্ৰশিক্ষণ দিব পাৰো, তেনেকুৱা ধৰণৰ বহুত আছে আগতে চাবা হয় আগতে চাবা এই ক
খেলৰ খেলৰ লগতো সাঁতোৰটো এটা মানে কি লাগে আমাক আমাৰ ইফালে বানপানীতো হয় আমাৰ সাঁতোৰতো শিকিবই লাগে।
হয় হয় আৰু আৰু কেনেকুৱা হয় তুমি তুমি ধৰি লোৱা পুলিচে হওক বা এছ এছ বি হওক এনেকুৱা ধৰণৰ কিছুমান কাম বা নেভি হওক এইবিলাক তুমি কিবা এটা কাম কৰিবলৈ কিন্তু সাঁতোৰাটো জানিব লাগিব নে
জানিব লাগিব হয়
হয় নহয়, সেইটো এটা আমাৰ ধৰি লওঁক ভৱিষ্যতৰ কাৰণে আমাৰ এটা কাম দিয়া হয় নে সাঁতোৰটো তেনেকুৱা ধৰণৰ আৰু আৰু তুমি চাবা এই যে খেলুৱৈ ধৰ
পানী পানীৰ পৰা আমাৰ নিজকে মানে কি ভাবো আৰু যে পানী হয় খুব বেছি অ বিপদ নহব পাৰে মই সাঁতৰিব পাৰো হলে অলপ অলপ বাচি যোৱা চানস বা চান্স থাকিব
হয় হয় তুমি ঠিক কথাই কৈছে এইটো আৰু চাবা এই যে আমাৰ আই পি এল, আই পি এল খেলা হয় নে এই যে তুমি চাবাচো এই ৰিয়ান ৰিয়ান পৰাগ তেওঁতো অসমৰে হয় হয় নে অসমৰ পৰা গৈ ইমান ইমান খিনি নাম কৰিছে আচলতে আমাৰে সন্মান বাঢ়িছে নে কি কোৱা
হয় হয় আমাৰ সন্মান বেছিকৈ বাঢ়িছা হিমা দাস তাৰ পিছত লাভলীনা বুঢ়াগোহাঁই, ৰিয়ন পৰাগ এইবিলাকে মানে কে অসমৰ নাম আগতেও যদিও আমাৰ সুদাকন ভূপেন হাজৰিকা দেৱ আছিলে বা জুবিন গাৰ্গ
আমি অভিভাৱক বিলাকে লৰা ছোৱালীবিলাক আগুৱাই পঠাব লাগে হয় নে অলপ ওলাই যাব দিব দিব লাগে আচলতে আমিও সৰুতে নানা ধৰণৰ খেল ধেমালি খেলিছিলো এই যে মাৰ্বল খেলা শিলগুটি লৈ দলিয়া দলি কৰা তেনেকুৱা ধৰণৰ হয় আৰু কাবাডী খেলা তেনেক আগতে যেতিয়া আমি এল পি স্কুলত পঢ়ি আছিলো ন যেতিয়া বাৰটা বজাত লেজাৰ দিয়ে ন আমি আৰু তাৰমানে এনেকুৱা অকল খেল ধেমালি আমি ব্যস্ত আৰু তাৰমানে সকলো ল'ৰা ছোৱালীয়ে তুমি চাবা আগতে কেনেকুৱা আছিল ল'ৰা ছোৱালী বুলি কোনো কথা নাই কি হয়নে একেলগে খেল ধেমালি কৰিছিল কিন্তু আজিকালি তুমি চাবা আজিকালি সৰু ল'ৰা ছোৱালী বিলাকে কেনেকুৱা ধৰণৰ। এ ল'ৰাটো ছোৱালীৰ লগত নেহেলে ছোৱালী- তো ল'ৰাৰ লগত নেখালে তেওঁলোকে মানে ইমান খিনি জানেই যে আজিকালি মোবাইল- ফোন ব্যৱহাৰ কৰি হয় নে ত বহুত জানে কিন্তু আহ- আমাক দেছোৱালী বুলি কোনো কথা নাই হয়নে একেলগে খেলা খেলিছিলো কিন্তু আমি।
হয়ঁ আগত মানে মিল আছিলে মানুহৰ মাজত।
হয়ঁ হয়ঁ আৰু তাৰমানে বেয়া ভাৱগিলা নাছিল হয়ঁ বেয়া ভাৱ নাছিল আচলতে। আজিকালি তুমি চাবা দিনকাল ইমান বেয়া হৈছে কাকো কোনেও বিশ্বাস কৰিব নোৱাৰে। নিজৰ দেউতাকো বিশ্বাস কৰিব নোৱাৰে নিজৰ দাদাককো বিশ্বাস কৰিব নোৱাৰা হৈছে হয়নে আমি- আমি মোবাইলতে হওঁক বা টিভিতে হওঁক আমি দেখি আহিছো তেনেকুৱা ধৰণৰ। সেইকাৰণেও আচলতে অভিভাৱক বিলাক এ ল'ৰা ছোৱালীক ওলাই পৰ দিব নোৱাৰে হয়ঁ নে এই যে আমি খেল ধেমা- ধেমালিৰ কথা কলো এই বহাগ বিহুৰ নহয় নে বহাগৰ এক তাৰিখে আমাৰ ইয়াত যি ধুনীয়া খেল ধেমালি হয়ঁ এই চকী খেল হয়ঁ চকী খেল হয়ঁ। বা উঠা বহা। কুকুৰৰা যুঁজ কাবাডী খেল ৰছী টনা হয়ঁ।
খেল।
হয়ঁ লং জাম্প হাই জাম্প দৌৰ প্ৰতিযোগিতা নানা ধৰণৰ খেল ধেমালি হয়ঁ। তাত সেই কি কি মজা এটা লাগে হয়ঁ নে নহয় কোৱাচোন আজিকালি কিন্তু তেনেকুৱা নাই। যেন সকলো যেন কি ক'ম আৰু পৰিৱৰ্তন হৈ গৈছে আচলতে হয়নে?
হয়ঁ।
আৰু আজিকালি কেনেকুৱা কৰে কোৱা কোৱা।
সেইটো মানে কি অঁ কম বয়সে ল'ৰা ছোৱালীও আজিকালি গাত কিছুমানকৈ আ- আঠুৰ বিষ হৈছে মা মা উঁম ককালৰ বিষ হৈছে মানে- খেল ধেমালি নাই ঘৰতো সোমাই থাকে সেইকাৰণে কি ব্যায়াম- তো নোহোৱা হঁয় সেইটো কাৰণে-
হঁয়
বিষ এনেকুৱা ধৰণৰ দেখা যায় তাৰপিছত লাহে লাহে ল'ৰা ছোৱালী চক- কুৰ দেখা হৈ যায় দিনক দিনে
ওম হো
মানে কি মানুহ বেছি ঘৰতো সোমাই থাকিব নালাগে মানে মোবাইল গেমতটো বেছিকে খেলাৰ ফলত কি হঁয়- চকু বেয়া হঁয় যাৰ কাৰণে চব ফতককৈ মানে কি মানুহে আজিকালি চশমা লাগি যাব পাৰে।
হয়ঁ, হয়ঁ তুমি একদম ঠিক কথা কৈছা আৰু মোবাইল চোৱাৰ ফলত মাথাটো একদম- ওজন কৰি ধৰে হয়নে? আমি কম দিনতে আমাৰ দৃষ্টিশক্তি হেৰাই পেলাও। আমি চশমা ব্যৱহাৰ কৰিব লগা হয়। তেনেকুৱা ধৰণৰ হয়ঁ আচলতে আমি খেল ধেমালি কৰিব লাগে আমাৰ কি হয়ঁ। দিয়া বেটা, আমি তেজটো আমাৰ চলাচল হৈ থাকে। এ, তুমি ভাতকেইটা খাই কি ধৰি লও বিচনাত পৰিলা। তোমাৰ দেহাটো ওজন ওজন হৈ থাকে যদি তুমি অলপ খোজকাঢ়ি আহা হয়ঁ নে দেহাত- টো পাতল হঁয় নে কি কোৱা?
হয়ঁ। আমি অঁ, আজিকালি মানে কি খোৱা লোৱাৰ ক্ষেত্ৰতো মানে কি অলপ ধ্যান ৰাখিব লাগে কাৰণ- খোৱা লোৱা বস্তু বিলাক আগৰ দৰে হয়তো- সতেজ নাই আজিকালি কেমিকেল বা কাৰ্বাইড দিয়ে সেই হিচাপত আমি খাই কেনে। লগালগ শুইও যাব নালাগে অলপ হয়তো বহি থাকিব লাগে বা অলপ খোজকাঢ়িব-
হয়, হয়, পিছে আজি তোমাৰ লগত কথা পাতি বহুত খিনি ভাল লাগিল। তোমাৰ পৰাই যেন সৰু কালৰ স্মৃতি ঘূৰি আহিল তেনেকুৱা লাগিছে আচলতে। আৰু পিছলৈও তোমাৰ লগত কথা পাতিম আজিলৈ এৰিছো দিয়া ধন্যবাদ।
ঠিক আছে ধন্যবাদ।